হেল্ল' অ কোৱা কি কৰিছা?
এয়া এনে বহি আছো তুমি বাঁহ গছত তলত নে
এ যি গৰম দিছে লাইনটোও নাই তাতে আৰু ঘৰৰ ভিতৰত সোমাই থাকিব নোৱাৰে এতিয়া যি গৰম পৰিছে
তোমালোকৰে ভাল আমাৰ ফালে গছ -গছনি নায়ে বহিব তেনেকুৱা
আচ্ছা নাই আমাৰ পুখুৰী পাৰত বহি আছো মানে
আচ্ছা আচ্ছা
উম বাকি খবৰ ভাল ভাত নাইখোৱা এতিয়া দেৰি আছে তুমি
অ নাই খোৱা অ দেৰিকে খাও আমি এ আছো আৰু তোমাৰ
উম ভালেই
অ' ভাল ভাল তোমালোকৰ
ভালে
বাকী কতো ফুৰিব যোৱা নাই
ক'ত ঘূৰিব যাবা যি গৰম দিছে
এই গৰমবন্ধত কৰোবাত ফুৰিব- চুৰিব গৈছা নেকি
নাই এই গৰমত ফুৰিব যাম বুলি ভাবিছিলো তোমাৰ তাৰ পিছত যিহে য'ত ত'ত পাহাৰ ভাঙি পৰি পৰিছে ক'ৰবাত বানপানী ক'ত ফুৰিব যোৱা।
হয় বাৰু
উম তুমি
নাই ক'ত যাম গৰম ইমান।
তাকেই
উম
আৰু কোৱা কিবা পঢ়ি আছা নেকি
অ' পঢ়ি আছো
উম কি পঢ়ি আচা
মই এইবাৰ ফাইনেল দিম ছেকেণ্ড ইয়েৰ
ছেকেণ্ড ইয়াৰ ফাইনেল দিবাহে
উম
অ' ঠিকে আছে।
তুমি
মই তোমাৰ, ডিগ্ৰী কমপ্লিট।
অ', এতিয়া জব কৰি আছো তুমি?
জব মানে মই তোমাৰ, জিম ট্ৰেইনাৰ হিচাপে কৰি আছো।
আচ্ছা। ক'ত?
আমাৰ ইয়াতে, তোমাৰ ঠেলামাৰা।
অ', অ', অ'
ইয়েছ, ইয়েছ
উম
আৰু, ঘৰত কোন কোন আছে?
ঘৰত মা-দেউতা, আইতা, মই।
অ', ঠিকেই আছে।
তোমালোকৰ?
আমাৰ এই ভণ্টি দুজনী, মা-দেউতা, আৰু মই।
ভণ্টি কেইজনী, পঢ়ি আছে?
উম, ভণ্টি পঢ়ি আছে। হেল্ল'
অ', কোৱা শুনি আছোঁ।
উম, কোৱা? মিছো মাতো নহা হৈ গ'ল, মিছো কি হ'ল বা?
নাই, নাই। বাকী উম মানে আগত, জব কৰিম বুলি ভাবিছানে? নে এয়াতে থাকিবা?
জব মানে মই তোমাৰ হেৰি, চিভিল ইঞ্জিনিয়াৰ কৰিছিলোঁ। তাৰপিছত এ ব মানে, তোমাৰ হেৰিত থাকিব লাগে ন তোমাৰ, বমডিলা থাকিবগে লাগে।
অ'
তাৰপিছত, আছিলোগে তাত, ঠাণ্ডা মানে বহুত এই নোৱাৰি মানে। দিগদাৰ হয়, সেইকাৰণে হলেও এতিয়া ঘৰতে, মাটি-চাটি আছে মোৰ। তাৰপিছত তোমাৰ হাঁহৰ ফাৰ্ম এখন ঘৰতে খুলি থোৱা আছে।
উম।
দুটাকে পুখুৰী আছে যে, ঘৰত ইমান খিনি জেগা থাকি, ঘৰতে কিবা এটা কৰো আৰু এফালে জিম ট্ৰেইনাৰ হিচাপে কৰি আছো।
অ, অ মানে বিজনেচ কৰিবা আৰু।
উম, বিজনেচৰ লাইনটো। মানে বেলেগৰ আন্দাৰত কাম কৰিবলৈ মন নাই মানে।
সেইটো হয় বাৰু, বেলেগৰ অন্দাৰত কাম কৰা, মানে বেলেগৰ আন্দাৰত জব কৰা আৰু নিজে কৰা বহুত ডিফাৰেঞ্চ আছে ন।
উম। আৰু ধৰা, মাহত যিকেইটা পইচা দিয়ে সেইকেইটা দিও নহয়গে যেতিয়া, নিজে বিজনেচ কৰিলে তুমি বেছিকেহে ওলাইগে আৰু।
মানে, নিজে বিজনেছ কৰিলে, নিজৰ পইচাটো নিজৰ ওচৰতে আহে ন।
নিজৰ হাততে আহে, সেইটোৱে। উম। এ আজ আজিৰ দিনত তোমাৰ, বিজনেছ কৰা ভাল আছে। এইবিলাক জবৰ পিছত ঘূৰি লাভ নাই আৰু, এনেই বছৰ কেইটা বৰ্বা বাদ হয় আৰু। পালাইটো পালাই, নাপালেটো নাই। এই মানে দৌৰা ধপৰা কৰাহে হয়গৈ আৰু।
আৰু পইচা নোপোৱালৈকেটো তুমি, জব এটা কেতিয়াও নোপোৱা।
সেইটোৱেই।
আৰু আমাৰ মিডিল ক্লাছ মানুহৰ কাৰণেটো, পইচা খোৱাটো পচিবল নহয় ন।
সেইয়াই, তাকে ভাবিলো ঘৰতে অলপ ইনভেছ মেণ্ট কৰি তোমাৰ হাঁহৰ ফাৰ্ম খুলিছোঁ, এতিয়া মোৰ টোটেল আঠশ হাঁহ আছে।
ছে মানে হাঁহ উ এয়া কৰা বিক্ৰী কৰা।
উম ফাৰ্ম খুলিছো তোমাৰ হাজাৰেই আনিছিলো দুশ হাহ মৰিলে মোৰ তাৰছত আঠশ আছে অলপ আধা আধি বিক্ৰী কৰিলো।
অ', অ',। চলাই থকা ভালহে প্ৰফিটটো আছেই।
প্ৰফিত আছে।
উম সেইটোৱে লাগে।
উম তুমি কি কৰিম বুলি ভাবিছা কৰি।
মোৰতো মোৰ ডিফেন্সৰ লাইনত যোৱাৰ মানে মন আছে আৰু সপোন। মানে পুলিচ চুলিচ
আচ্ছা।
দৌৰি চৌৰি ট্ৰাই কৰি চাওঁ।
এন চি চি কৰা আছে।
অ', কৰা আছে মোৰ।
উম ঠিকে আছে চাট্ৰিফিকেত পালা?
এই খন আছে আৰু মানে তোমাৰ হল মানে আমাৰ কলেজত মানে এন্ চি চি আছে ন, তাৰ পিছত ফাৰ্ষ্ট মানে আমাৰ কলেজত মানে তোমাৰ এন চি চি লব কাৰণে মানে তেনেকে আছাম পুলিচত যেনেকে ইণ্টাৰভিউ দিব লাগে
হম।
তিয় মানে আমাৰ কলেজতো ইণ্টাৰভিউ দিব লাগিব তাৰ পিছত যদি পাছ কৰে তেতিয়াহে মানে এন চি এত চিট দিয়ে মানে হা। তাৰ পিছত মানে মই ফাৰ্ষ্ট ইয়েৰত মই তুমাৰ তাতে ইন্টাৰভিউ দিলো ইন্টাৰভিউত তোমাৰ মানে পাঁচজন পাঁচজন এতিয়া ৰানিং কৰিব দিছে। গোটেই কলেজ খন মানে পাছ পাক হা তাৰ পিছত তে মোৰ কলেজখন পাছ পাক মাৰি মই ফাৰ্ষ্ট আহিলো আৰু তিনিজনীমান ছোৱালী ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এনেকে আহিল আৰু। তাৰপিছতো গ'ল তাতে ৰানিংত ফাৰ্ষ্ট আহিলো তাৰপিছত তোমাৰ পোচাপ মাৰিব দিলে পোচাপ দছটা মাৰিব দিছিলে হা দছটা মাৰাৰ পিছত মানে মই পোচাত মাৰিলো নটা আৰু বাকীক যদি আমি তিনটা তিনটা মাৰিছে হা আৰু মাৰিব নোৱাৰিলে তাৰ পিছত তোমাৰ একজাম হ'ল একজামটো ভালকে গ'ল একজাম গট যিখিনিয়ে লিখিছো চব শুদ্ধহে দেখিছো মই নিজে জানো মই শুদ্ধে লিছে ন ভুল দেখিছো তাৰ পিছ তিনি গ'ল তাৰ পিছ যোনদিনা ৰিজাল্ট দিছিল সেইদিনাখন মোৰ নামটো নাই যোন থাৰ্ড আহিছিলে তাৰ নামটো আছে।
দেঠ। এইবিলাক চব পইচা পইচা খেলা এইবিলাক।
অ', ইমান বেয়া লাগিছে মই সেইদিনাখন বহুত কান্দিছো মানে বহুত বেয়া লাগে কাৰণ কোৱা ইমান খিনি কষ্ট কৰিছো
ফলটো নোপোৱা ন তেতিয়া মানে বেয়া লাগিবটো চব এইবিলাক চব পইচা খেলাত মানে চোৱা যাৰ পইচা আ আছে ন সিয়ে আগত আছে আৰু।
তাৰপাছত মই ভাল পানো হ'ব এতিয়া নিদিওঁ আৰু একেবাৰে বি এ যেতিয়া ফাৰ্ষ্ট চেম পাম তেতিয়াই দিম আৰু। দি লাম নাই আৰু ফাৰ্ষ্ট ইয়ৰ ছেকেণ্ড ইয়োৰত নলয় ন। তেনেকে মানে আৰু হ'লেও ন ল'ব লাগিছিল আৰু যিহেতু মই ইমান খিনি ফাৰ্ষ চবতেতো মই গোটেইখিনি কৰিছো কমপ্লিট কৰিছো ন মই মই ধৰা যেনিবা মই ৰাণিংত থাৰ্ড আহিছো মই পোচাপো গলে তিনটা দুটা ম তেতিয়া নিদিলেহে তেতিয়া দুখ নালাগে।
উম'।
ৰাণিংতো ফাৰ্ষ্ট আহিছো তাৰপৰি মই ফালে পোচাো কমপ্লিট মাৰিছো এক্মো ভাল হৈছে নোপোৱা কথাই নাই তাতে।
উম উ যদি সেইটো নহয় কি তুমি আই টি আই কৰা ছেকেণ্ড ইয়াৰটো কৰি।
আই টি আই কৰিম মানে উ কৰিম বুলি ভাবিছো কিন্তু আই টি আই কলেজখন মানে বহুত দূৰ হয়।
উম নাই সেইটো লাইনত গ'লে তুমি ধৰা চটি সোনফালে তুমি ধৰা এতি তোমাৰ তোমাৰ চাবজেক্ট ৱাইছ কথা নহ কি লই পঢ়া কপা লব পৰা কম্পিউটাৰ হিচাপে কম্পিউটাৰ তোমাৰ আজিকাল ছোৱালীবোৰ খুব কমিউটাৰ মানে এইবাক জব পাইছে ন ক'ৰাতো কৰিলে তুমি চাকৰি পোৱা চান্স আছে আৰু
কম্পিউটাৰ ডি চি এ বুলি এটা এটা কৰ্চ আছিলে যে ছিক্স মান্থৰ কচটো সেইটো মই কমপ্লিট কৰা আছে।
খোৱা আছ ন নহয় কম্পিউটাৰ যিটো তোমাৰ আই টি আই কপা সেইটো মানে তোমাক অল প্ৰগ্ৰেমে শিকাই দিয়া মানে বুযিছা সেইটো কৰিছিলে মানে বেছি ভাল আৰু তোমাৰ
মানে তোমাৰ আহ চ কেনেকাা কেনেকা কৰ্চ থাকে
হা হা
আৰু এতিয়া কেনেকা কৰ্চ থাকে মানে কি কি কৰিব পাৰেই টই
তোমাৰ এতিয়া কোপা আছে তাৰপিছত মটৰ মেকানিক ভেহিকেল আছে এগ্ৰিকালচাৰ তাৰিছত ইলেক্ট্ৰিচিয়ান প্লাম্বাৰ তাৰপিছত তোমাৰ এই যে এই কি কয় এ বিল্ডিং ডিজাইন কৰি আছে তোমাৰ কি আছিলে এ পাহৰিলো তেনেকুৱা আছে আৰু তোমাৰ এনিমেশচন হেৰি কব আছে এইটো কি বুলি কয় ডিজাইনাৰ
উম
ধেৰ কৰ্চ আছে মানে কৰ্চ তোমাৰ হিচাপ নাই মানে তোমাৰ এতিয়া কোনটোত মানে তোমাৰ তমাৰ মতে ল'ব পাৰা তোমাৰ যোন সুবিধা ভাল হয়।
উম তুমি কৰিছিলা আই টি আই
মই তোমাৰ অটিমবিলে কৰা আছিল ত হেইকৰণে চিভিল ইঞ্জিনিয়াৰিং চাৰ্টিফিকেট খণ পাইছো।
অ' কমপ্লিট হৈ গল ঠিকে আছে।
ত হ'লেও মানে মই যবৰ পিছত দৌৰা নাই আৰু মানে মোৰ মন নাই কিলো
এ মন নাথাকিলে কৰি লাভ নাই ন', যোনটোত মন আছে সেইটোৱে কৰিব লাগে।
আৰ্মীত দিছিলো তাৰপিছত তোমাৰ নাম আহিলে মায়ে নিদিলে।
অ'-আৰ্মীত পাইছিলা।
ঘৰৰ পৰা যাব নিদিয়ে মানে মোক, কৈছে ঘৰৰ পৰা দূৰত থাকি একো কৰিব নালাগে যি কৰ ঘৰতে কৰ। নিদিয়ে নি হ'ব সেইকাৰণে নাই, ঘৰতে এতিয়া ফাৰ্ম খুলি এনেকেই কাম কৰি আছো আৰু
ইমান ধুনীয়া চান্স পাই চান্স এৰি দিছা।
নিদিয়ে মানে ঘৰৰ চ, তেনেকে গুচি গ'লে কিমান বছৰ মাহৰ পিছত এদিন দুদিন ঘৰলৈ অহা হয় এই চবত নিদিয়ে মানে বেয়া পায় মায়ে। উম
কেনেকে এৰি দিব পাৰিছা?
উ ক'লেও যাম বুলি নালাগে তই ঘৰতে কৰ, যি কৰ বোলে, কলে ফাদাৰে কৈছ বহ থাক ঘৰতে বোলে। লাই অ সেইটো ডাইলগে দিছো তোমাৰ মানে মোৰ জিম খোলা মানে ড্ৰিম এটা আছিলে। ত' সেইটো-সেইটো লাইনতে গৈ আছো চাওগে কি কৰিব পাৰোঁ। কি ন ন মোৰ যে যিজন বেলেগৰ আহ তোমাৰ আমাৰ ইয়াৰে দুৰ্গা চাৰ বুলি কয় জাই ইয়াত মানে চবে চিনিপায়, তেওঁ মই ট্ৰেইনে
উম, উম, উম।
মানে ইভিনিং শ্বিফ্ট চাৰ থাকে আৰু মৰ্ণিং টাইমত মই শিকাওঁ মানে, খালী
উম, আচ্ছা, দৰমহা চৰমহা চাগে ঠিকে দিয়ে।
হয় দৰমহা হিচাপে নহয়, পাৰচনেল ট্ৰেইনাৰ হিচাপে তোমাৰ মোৰ মানথ্‌লি ধৰা একচাইডে পোন্ধৰ, বিশ হাজাৰ টকা আপোনাৰ যিমান ষ্টুডেণ্ট হ'ব মোৰ আন্দাৰতসিমান মোৰ পইচা, সেইটোলৈ মানে লিমিট নাই মানে।
ঠিক আছে তেনেহ'লে, আৰুনো কি লাগে আৰু ন'। চিব লাগে আৰু তুমি
সেইটোৱেই।
আৰু তেনেকাতো একো নাই ন', খালি মৰ্ণিং গৈ পেলাই তুমি যাচ শিকাবহে লাগে।
উম, ছটাৰ পৰা এঘাৰটা লৈকে।
ছটো ফ্ৰি
তাৰপাছত ফ্ৰি ঘৰতে আৰু।
তেনেহ'লে আৰু কি লাগে তোমাক।
উম, সেইটোৱে চ ঘৰতে হা ফুল দিলো হাঁহ কেল চাই হাঁহ সকেলাই হাঁহৰ লগত লাগে আহনো উ
ঠিকেই আছে তেনেহ'লে, চবফালে ঠিকেই আছে।
ভাত পানী খালা নাই পিছে?
ভাত নাই আমাৰ দেৰি হয়।
উ দেৰি হয় নেকি?
তোমালোকৰ?
নাই মই মানে তোমাৰ ভাততো দিনত নাখাওৱে মই একটাইমে খোৱা হয় মানে।
কিয়?
ভাত চ বনাই মানে মই নাখাওঁ ডাইট ফ'ল' কৰিব লাগে যে।
অ', বহুত কনট্ৰলত থাকিব লাগে চাগে নে?
খোৱা বোৱা জাংক ফুডটো মোৰ এয়া ছমাহ মানেই হ'ল চাগে।
একো তচ কৰা নাই তেনেকে।
নাই এইটোমাৰ ম'ম' চিকেন বগাৰ এইবিলাক একোৱেই নাই মানে।
কেনেকে থাকিব পাৰা?
ঘৰ লাই গ'লে, মই ঘৰ পৰা ওলাইে নাযাওঁ, ঘৰ দিনটো যে ৰাপুৱা মৰ্িং যিম তাৰপিছত িনং ঘৰে। যে ক'াত ফুৰিবলৈ যাওঁ লগৰ ধ সেইবিলাকো নাই মানে, ফুৰিব যাওঁ কেতিয়াবা কেতিয়াবা তোমাৰ আৰু। মানে গ'লে আৰু দূৰলৈকে এনেকে অৰুণাচল লখিমপুৰ তেনেকে ফুৰিবলৈ যাওঁ আৰু।
পাৰিছা যে কন্ট্ৰল কৰিব আকৌ।
হয় নাই জিম গ'লে এটা ডিচিপ্লিন থাকে ন মানে পুৰা চেল্ফ কনট্ৰলত। পাৰি আৰু।
আমি নোৱাৰো যে কিয়?
সেটো তোমালোকে হে জানিব। ছোৱালী মানুহ হয় ন জাংক ফুড দ মানুহ হয়।
কণ্ট্ৰল কৰিবই নোৱাৰো, দেখিলে ৰখিবই নোৱাৰো।
সেইটোটো। কন্ট্ৰল কৰিব লাগিব। ভাবিলে যদি বিচাৰে তেন্তে নিজে কৰিব পাৰিবা নিজে চেষ্টা কৰিলে।
উম।